অ', হয় কি কৰি আহে আপুনি?
ভাত খাই আছিলো, ভাত খোৱা হ'ল আপুনি কি কৰি আছে?
এয়া ময়ো ভাত খাইছো এতিয়া বাহিৰৰ ফালে অলপ ওলাই আহিছোঁ।
অ', মই মানে মানে এটা সকামৰ কাৰণে ফোন কৰিছিলো।
হয় কওকচোন কি সকাম বাৰু?
মানে আমাৰ এখন বিয়া আহি আছে আপুনি গমেই পাইছে।
হয়।
তাৰ কাৰণে মানে অলপ কাপোৰ লগা আছিল সেইখিনি এতিয়া আপোনালোকৰ তাতে ভাল, ঘৰতে বোৱা তাঁতশাল পাতল কাপোৰ পাম নেকি?
হয় আছে আমাৰ অ' ত' আমাৰ ইয়াত তিনিখন শাল আছে এখন হ'ল টচখৰ আৰু দুখন আছে অ পাটৰ। আপোনালোকক কি লাগিব?
মানে তিনিও মানে তিনিও মানে চাম মানে টচৰো চাম পাতৰো চাম গোটেইখিনি মিলি কেনে যি পচন্দ হয় সেইখিনি লম।
অ', কেনেকুৱা ধৰণৰ লাগিব এনে হেভি লাগিব? নে অলপমান কমতি লাগিব আপোনালোকক?
মানে, এটা জোখৰ হলে আৰু বেছি কমো নালাগে বেছি-বেছিও নালাগে সেনেকুৱা।
অ', উম, কইনাৰ কাৰণে?
হয়, পাম নেকি তাতে?
অ', পাব আপুনি। ইয়ালৈকে আহিলে পাব আপোনালোকে অ ক'ব লাগিব যে কেনেকুৱা কালাৰ লাগিব সেইটো বা কেনেকুৱা ডিজাইনৰ। হেভি, কিমান হেভি বা অৰিজিনেল লাগিব নে পলিষ্টাৰ লাগিব। অৰিজিনেল কেইজোৰ লাগিব? পলিষ্টাৰৰ কাৰজোৰ লাগিব? আৰু দাম
আমাক মানে, মুঠ-মুঠ মানে দহ যোৰ মান কাপোৰ লগা আছিল আৰু
দহযোৰ মান এনে এক কেনেকুৱা আ' কাৰ-কাৰ কাৰণে?
মানে কইনা কাৰনে লাগে। আকৌ কইনাৰ মাক মাক্ৰবকাৰনে এযোৰ লাগিব। আৰু মানে কইনা কাৰনে, এজনেই লাগে আৰু কইনাৰ মাকৰ সেনেকে-সেনেকে লাগে আৰু উচৰে-পা-দুজন উচৰ লৰা আছে। আৰু তিনি, চাৰিযোৰ কাপ সনেকে মানে আৰু লগ।
দহ যোৰমান, ঠিক আছে আপোনালোকে আমাৰ ইয়ালৈকে আহিব কাপোৰখিনি চাব কেনেকুৱা লাগে কি ধৰণৰ লাগে।
এনে আপোনালোকলৈ নে আপোনালোকৰ ঘৰৰ ওচৰৰ?
আমাৰ ঘৰৰে আমাৰ খালৰ।
ঠিক আছে নহলে আপোনাক মই আপোনালোকৰ ততে গ'লে পাম।
অঁ আমাৰ ঘৰলৈকে আহিলেই হ'ল আপুনি, কেতিয়াবা আহে কেতিয়া লাগে আপুনি সেইটো ক'ব লাগিব, কেতিয়া লাগিব আপোনালোকক?
আমাৰ মানে বিয়াখন হৈছে আগষ্টৰ ন তাৰিখ মানে কয় অ এইটো আগস্টৰ নহটাৰিখে হলে সময় আছে। সময় হ'লেও মানে কাপোৰ চিলো চিলাওতে ব্লাউজ পিল চিলাওতে মেখেলা চিলাওতে বহুত খিনি সময়ো যাব। সেইকাৰণে মানে, নাই এ বিচ দিন পঁচিছ দিনমান আগতে আনিব পাৰিলে মানে ভাল আছিল।
বিছ পঁচিছ দিন, ঠিক আছে আপোনালোকে আহি যাব মই বাৰু আমাৰ দেউতাক কৈ থৈ দিম। এনে আপোনালোকে কোন তাৰিখে আহিব সেইতো তো জানিব লাগিছিল। আপোনি কেতিয়া আহিব?
আমি এনে আপোনালোকৰ তাতে কেতিয়া মানে গ'লে আপোনালোকৰ সুবিধা মিলিব?
আমাৰ ইয়াত মানে আমাৰতো এনেই ৰেগুলাৰ কাপোৰ। ৰেগুলাৰ বোলে আমাৰ যোন বিলাক বোৱা হয় সেইবিলাক আমি থৈ দিওঁ না। মানে কি আহিলে বিকি দিওঁ, বিকি দিলে আমাৰ ইয়াত আছে তোমালোকে আজি আহিলেও পাব কালি আহিলে আহিলেও পাব।
গোটেইখিনি পোৱা যাবনে তাতে?
গোটেইখিনি টচকৰ আৰু পাটৰটো পাব, বাকী যদি আপোনালোকক বেলেগ কিবা লাগে তেতিয়া আমি দোকানৰ পৰা আনি দিব পাৰিম, ওচৰতে আছে আমাৰ দোকান।
অ এনে লৰাৰ কাপান স পোৱা য মানে লৰা হল লৰাৰ এ ঘলত গামোচা এখন ভাল ভাল হে তাৰে পাছত আহ লৰাৰ সেনেকে মানে এটা ছাতি মানে আজিকালি যে এনেকে গামোচাৰ চাটিলয় মানে
হয়। অ' সেই আমাৰ অ' মানে ঘৰত নায় কিন্তু আমাৰ কলে মানে দোকানৰ পৰা আনি দিয়ে।
দাম বোৰ বেছি হব নেকি?
দামটো বেছি নহয় মানে য জাৰ দোকানৰ পৰা আনি দিয়ে তেওঁ মানে আমাৰ পাপৰ লগ হয় লগ হ'লে এনেকমতে দেই এনেই ডাইৰেক্ট আপোনালোকে দোকানত গ'লে তেতিয়া হয়তো বেছি কি কৰিব? আমাৰ ঘৰৰে দোকান বুলি ক'ব পাৰি।
হয়- হয় ঠিক আছে মানু ভালেই হ'ল আপোনাকো মই ফোন কৰি সুধিলো মানে, এইটো- এইটো কাৰণতে আপোনাক ফোন কৰিলো মানে আপুনি সেইদিনাখনে কৈছিল নহয় যে আমাৰ তাতশালৰ কাপোৰ আছে সেইকাৰণে মানে ভাবিলো আপোনাকে সুধি চাও, এনেই দোকানত যায় মানে এ সুধি থাকাতচে সেইকাৰণে দোকানত সেনেকে ইমান পচন্দৰ পোৱা যায়, কিন্তু দামটো বহুত হয় ন সেইকাৰণে মানে ঘৰৰ পৰা পালে ভাল আৰু ঘৰৰ পৰা আনিব পালে সেইকাৰণে আপোনাকে ফোন কৰি সুধিলোঁ।
হয়, ঠিক আছে আপোনালোকে আহি যাব আহি পেলাই আপোনালোকক আমি দেখাই দিম কেনেকুৱা ধৰণৰ লাগে আ লাগে আপোনালোকৰ কইনাকো লৈ আহিব। পাৰিব নিজে পছন্দ কৰি লৈ যাব পাৰিব।
হয়।
কইনা আহিলে বেছি ভাল। কইনা আহিলে বেছি ভাল তেওঁলোকৰ পচন্দ আৰু মানে যিমান যি হ'লেও কইনা নিজৰ পচন্দমতে ল'লে অলপমান বেছি ভাল।
হয়। কইনাটো বাৰু হ'ব কই তাই বাৰু এনেকুৱা কই কইনাটো এনে ধুনীয়া মানে সকলো বিলাকে চাজিব তাইক অলপ দৰাৰ টো অলপ ভালে নিব পালে ভাল আছিল কাৰণ দৰাটো অলপ- অলপ গামোছাখন ভালকে নিব পালে ভাল আৰু সেইখন মানে ভালকে এ এনে সেইখন গামোছাখন কিমান মান ল'লে ভালকে দিব লাগিল
উম, ভালকে আপোনালোকৰ দৰাৰ গামোচাখন আপোনালোকৰ আঁঠু পাৰ হৈ যাব লাগিব। অঁ, সেইখনত আপোনালোক পৰিব, পোন্ধৰ হেজাৰৰ পৰা দুই হেজাৰ পৰিব আপোনালোকৰ।
অঁ মানে ভাল ধৰণে যেনেকে গুনা দিয়া
হয়- হয় গুনা দিয়া পাব, বাপা আপোনালোকৰ যদি কিন্তু এটা কথা, পলি অ যোনটো পোন্ধৰ হেজাৰৰ পৰা দুই হেজাৰ সেইখন পলিষ্টাৰ হ'ব মানে কিন্তু যোনখান আপোনা এখন আছে পাটমালা সেইখনত কিন্তু দাম বেছি পৰিব।
সেইখনত কিমান ল' ব।
উম, পাটমাৰতটো সৰু খনতে বহুত পৰিব। সৰুখনতে আপোনাৰ দুই হাজাৰ মান পৰিব, কাৰণ পাতৰ অৰিজিনেল পাটমৰা, তাৰপিছত আৰু এখন আছে মাছ চাছ মাৰা পলিষ্টাৰ আৰু এখন পাত পাতৰখনত বেছি পৰিব, মাছ চাছখনত সিমান নপৰে আৰু পলিষ্টাৰখনত মানে পোন্ধৰচৰ পৰা দুই হেজাৰত পাই যাব।
ঠিক আছে বাৰু মই আমি মানে পৰিয়াল যাম, মা দেউতা যাব আৰু কইনা যাব মানে আমি সেনেকে যায় কেনে পচন্দ কৰিম আৰু কি টোৱে ভাল দেখুওৱা সেইটোৱে আনিম আৰু।
হয়, এনে আপোনালোকক কি- কি লাগা আছিল, আপোনালোকে কৈ থৈ দিয়ক এতিয়া।
মানে কইনাৰ কাৰণে পাতৰ যোৰা লাগিছিল এটা মানে- মানে দুটা অলপ কম হেৰী হ'লেও হ'ব মানে কম দামী অলপ হলেও হ'ব, ধৰা হ'ল তিনি হাজাৰ চাৰি হাজাৰ সেনেকে আৰু এটা কইনাৰ মানে বিয়া জোৰা লাগিছিল বগা সেইটো মানে ধৰা হ'ল অলপ কম বেছি ইমান বেছিও নালাগে ইমান দচ হাজাৰ অলপ কমত হ'লে হ'ল আৰু।
নাই -নাই কি কালাৰ লাগিব।
মানে এটা মানে কইনাৰ
বগা হয়তো যোনটোু মেইনচেটটো বগা বাকী ৰাখো বিয়াৰ দিনটো এইটো বেলেগ হ'ব ন বিয়াৰ কাৰণে কেনেকুৱা কালাৰ কাৰণে পিন্ধিম বুলি ভাবি থৈ দিছে
হয় এনে ত সেইকাৰণে আমাক মানে অলপ পাতল মানে পাতল উলপহা কালাৰ আৰু নীলা খ পাতল নীলা সেনেকুৱা মানে ভাল ভাল পাতল কালাৰ চাই চাই থ আৰু মানে বিশেষ কা নালাগ এ অ কইনা ধল অল ব অ মানে হলে অলপ কাটন কালাৰ বেছি সুৱলি নখিব চিমুলো হ'ব মানে তাইত মানে বিেছি হেমি নালাগে হেমি নালাগে মানে বিেছি উন কাপোৰ নালাগে তাই কাটন কাপোৰ লাগে বোলে সেইকাৰণে আপুনি কাটন চাই চাই থ া সেজনমান ভাল চায়
ঠিক আছে আৰু দৰাৰ ছাতিটো এনেই বেছি হেভি লাগিব নে কম দামতে লাগিব আপোনালোকক
মানে আমি সেইটো হে নকওঁ সেইটো বাৰু আমি ত চাই ল'ম মানে কোনটো ভাল নেখি কোনটো ভাল নেদেখি সেইটো চাই লৈ কিনে আমি মানে নিজ চইচ ল'ম আৰু আৰু মখীৰ গামোচা চল অলপ ভাল হলে হল কাৰণ গামোচা চল লৰাই লব লাগিব ন বিয়াত এনেকে বিয়া কৰা হলে লব লাগিব সেইখন অলপ ভালহে নিলে ভাল হ আপোনালোকে চাই লব আপোনালোকে জানে আমি ইমান মাতাপ বিষয়ে নাজানো আপোনালোকহে আমাক খাই দিব আৰু ফোনটো ভাল ফোনটো বেয়া আমি সেইমতে লৈ ল'ম
কোনটো ভাল এনেইতটো পাটতো বেছি দাম পৰিব আপোনালোকৰ পলিষ্টাৰটো দিলে সিমান মানে যিমান যি হ'লেও দৰা গামোচা পলিষ্টাৰটো কেনেকৈ দিব আপোনালোকে মাছ চাছ দিব পাৰিব
মাখ মাখত কিমান মনব
অঁ মাছ চাছত আপোনাৰ টকাৰ পৰিব পঁচিছশৰ পৰা তিনি হাজাৰ মানে ক কামচো এনেই কাম চকখন দীঘল হ'ব অলপ আৰু ফুল হ'ব ন আৰু মাাজতে গুণা দিয়া থাকিব
ঠিক আছে বাৰু আমি চাই লম চাই কিনে আমাৰ মা মানহ প্ৰচন হব নবাৰ ম কনে নহ'ব ন কাৰণ চব মোৰ মতে নহয় মানহ প্ৰচন কৰিব আৰু যি ভাল দেখে এলহে লব বাকী মই আপোনাক জনাই দিম আমি খেতিয়া যাম ফুল ক জনাই দিম আপোনাৰ লগত খেতিয়া যাম আমিতো কলোয়ে আপোনাক যে ফুল কি কি মস্ক নিব মানে সনেকুৱা ধনা ননিব এটা মেইন খে নিব ধৰাাৰ কাৰণে পাছত গামোচাখন সেনেকে কৰি নিিলো আপোনালোকক কি নিব আপোনালোকে সেইখিনি বস্তু মানে যোগাৰ কৰি থৈ দিব আমি যাই কিনে মানে পচন্দ কৰিম পচন্দ কৰি মানে লৈ আহিম
হয় ঠিক আছে আপোনালোকে আহি যাব আমিতো আমাৰতো ঘৰতে থাকে আপোনালোকে যেতিয়া আহিলেও কথা নাই
আপোনালোকৰ চিলাই মেচিনো আছে চাগে
হয় চিলাই মেচিন আছে আছে কিন্তু আজিকালি সিমান চিলাই অঁ আছেতো সিমান আমাৰ ইয়াত মানে আজিকালি চিলাইটো সিমান কমি গৈছে মানে বেছিভাগ চবৰে ঘৰে ঘৰে আছে কাৰণ আমি নিজতোৱে চিলাওঁ কিন্তু বেলেগে দিলে বেলেগো চিলাই দিওঁ
নহ'লে এটা কাম কৰিব পাৰে যিখিনি আমি কাপোৰ আপোনালোকৰ পৰা ল'ম সেইখিনি আপোনালোকৰ ত চিলাই কৰি নিলৈ লৈ ওলো সেনেকে হ'ব
ঠিক আছে আপোনালোকে আহি চাই যাব যিখিনি পচন্দ হয় সেইখিনি মই চিলাই দিম আৰু জোলোম মই যোনটো চাৰ্জাৰত জোলোম সেইটোও কাটিয় দিম যদি লাগে আপোনালোকক
ঠিক আছে মানুহ মই মানে ঘৰত আলোচনাটো কৰিলো ঘৰত আলোচনাাতটো কৰি লৈ এনা আপোনাক মই জনাম জনাইলে আপ আমি আপোনাক ফোন কৰি জনাই দিি মানুহ আমি এতিয়া যাম আমি সপ্তাহৰ ভিতৰতে যাম হলেও আপোনাক ফোন কৰি এলাম আপাক জনাই থৈ নে সেইয়া যাব
অঁ ঠিক আছে আহিব অ আপুনি ফোন কৰি আগতীয়া কৰি জনাই দিব আমাক মই যদি আপুনি চিনি নাপায় মই অলপমান আগলৈকে আপোনালোকক আনিব যাম
ঠিক আছে এয়া হ'ব ৰাখিছো আপোনাক মই মানে জনাই দিম এতিয়া মই মানে অলপ ঘৰত মানে কথাটো কওঁ আলোচনাটো শ লওঁ এ কি কৰে কি নকৰে আমি মই আপোনাক ফোন কৰি জনাই দিম
ঠিক আছে হ'ব দিয়ক ফোন কৰিব
দিয়ক নহলে ৰাখিছোঁ এতিয়া
ঠিক আছে
উম
স